ঘৰতে আছা?
এ ঘৰে আছো ঘৰত আছো, তুমি কত আছা? অ, অ, আৎচ্ছা।
খবৰ ভাল?
ভাল ন, ভাল ভাল ভাল। তোমাৰ ভাল ন?
ভাল ভাল, ভাত পানী খালানে?
ভাত পানী খালো খালো, তুমি খালা?
খালো খালো‌, এতিয়া মই তোমাৰ লগত- তা আমাৰ অসমৰ এক মানে অসমতে পোৱা এটা- অসমৰ ৰেচপ-
ৰেচন, অ' ৰেচম অঁ।
এতিয়া অসমত তিনি ধৰণৰ ৰেচম উৎপাদন হয়। বগা ৰেচম মেৰি ৰেচম আৰু পাত ৰেচম।
হয়।
পৃথিৱীত কেৱল- পৃথি অসমতে প্ৰাকৃতিকভাৱে উৎপাদিত হয় সোণালী বৰ্ণৰ ৰেচম হাঁ।
অ' আৎচ্ছা মুগা সুতা মানে।
উজ্জ্বলতা শক্তি চাহিতৰ বাবে ই বিশ্ববিখ্যাত।
হয়।
এতিয়া বহু এতিয়া মম ম মম- ম ম মহিলাসকলৰ বা পুৰুষসকলৰ বহুতো কাপোৰ কানি দে দে দে দেখিব- পোৱা যায় মুগা কাপোৰ হওক বা বহুতো কাপোৰ দেখিব পোৱা যায়।
হয় হয়।
আচলতে এ এয়া আমাৰ অসমৰ কাৰণে এক মানে তোমাৰ- উম' কি কয় এইটো? গৌৰৱ।
হয় হয়, মই উম' মই তাকে যিমানটো মই মনত- পেলাব পাৰিছো অসমৰ তুমি যদি নাজানা মই কৈছো মানে সেইকাৰণে-
হয়।
অসমৰ ৰেচম শিল্পই প্ৰায় দুহেজাৰ বছৰৰো অধিক পুৰণি গম পাইছানে?
হয় হয়।
প্ৰাচীন কামৰূপ ৰাজ্য অসমৰ অসময়ৰ পৰাই ৰেচম বয়ন আৰু উৎপাদন নাজকীয় সংচ- কিটি অংশ আছিল। আহোম যুগত বাৰশ আঠাইশ খ্ৰীষ্টাব্দৰ পৰা ব ওঠৰশ- ছাব্বিশ খ্ৰীষ্টাব্দত ৰেছম উদ্যোগে ব্যাপক উন্নতি লাভ কৰে। ৰাজ পৰিয়াল- সৈন্য সাম আৰু সম্ভ্ৰান্ত লোকৰ পোছাকত মুগা পাত ৰেচম ব্যৱহাৰ কৰা হৈছিল তেতিয়া। সেইটো অত্ন্ত মানে এটা সোণালী ইতিহাস আছে। ঐতিহাসিকভাৱে শুৱাল- কুছি অসমৰ ৰেচম বয়ণৰ মুখ্য কেন্দ্ৰ হিচাপে গঢ় লৈ উঠে। আজি ইয়াক অসমৰ- মেনচেষ্টাৰ বুলি কোৱা হয়, কাৰণ ইয়াতে যি পাট মুগা হওঁক, অ মুগা সূতা হওঁক বা অত্যন্ত যিবিলাক চিল্ক আছিলে, সেইবোৰ সূতাৰ মানে অত্যন্ত পৰিভৰ দেখা যায়, আৰু তাৰ পৰাই অত্যন্ত সুন্দৰ ধৰণৰ আমি কয় বা কৰিব পাৰো আৰু।
উম' উম 'এতিয়া এতিয়া মই যদি তোমাক পাত ৰেচৰ কথা ক'বলে যাওঁ, পাত ৰেচম হ'ল মৰক্ষিণৰ চিকুণেচম।
হয়।
যি বিশেষকৈ গামোচা চাদৰ আৰু আমাৰ যি অ অসমীয়া পৰম্পৰাগত সাজ পোছাক তৈয়াৰ কৰি ব্যৱহাৰ কৰা হয়।
হয়।
আৰু এৰী ৰেচম, এৰী ৰচম হ'ল কোমল উচ্চ আৰু আৰাম দায়ক উচ্চ। এই ৰেচমক আমি অ অ অহিংসা ৰেচম বুলিও কোৱা হয়। কাৰণ সাধাৰণতে ৰেচম পলু ওলাই যোৱাৰ পিছতহে সূতা সংগ্ৰহ কৰা হয়। আচলতে এই আমাৰ এই যি তিনি প্ৰকাৰ ৰেচন, এই আমাৰ অসমত প্ৰাকৃতিক সম্পদ আছিল আৰু শহিক আৰু সা কৃতিৰ দিশত ই আমাক চহকী কৰি তুলিছে।
হয়, হয় মই যে তোমাক কেনেকৈ উম' মুগা ৰেচমৰ কথা যদি মই ক'ব বিচাৰো তেনেহলে তোমাক আ মুগাৰ পৃথিৱীৰ কেৱল অসমতে স্বাভাৱিকভাৱে মুগা উৎপন্ন নহয়। আ প্ৰা সোণালী ৰঙৰ বাবে গ'ল্ডেন চিল্ক বুলিও ই জনাজাত। তাৰপিছত তোমাৰ অত্যন্ত ঠেক হয়, ব্যৱহাৰৰ লগে লগে উজ্জ্বলতা বাঢ়ি যায়। দুহেজাৰ বিশ একৈশ বৰ্ষত উ আমাৰ অসমত আ তোমাৰ এ মুগা উৎপাদন হৈছিলে দুশ আশী দশমিক। ছিয়শী মেট্ৰিকটন। ই এক অসমৰ বাবে গৌৰৱ, কাৰণ উম ভাৰতৰ কোনো ৰাজ্যতে অসম আ অসমৰ তুলনা কৰিবলগীয়া মুগা উৎপাদন হোৱা নাই। আৰু ই হয়তো হ'বও নোৱাৰে। কাৰণ অসমৰ পৰিৱেশ ইমানেই নিৰ্মূল আৰু সুন্দৰ যে ই এ মুগাঁ উৎপন্নৰ বাবে অত্যন্ত, ম মধু মধুময় হৈ পৰিছে। সেইবাবে মুগা উৎপন্ন হোৱা অসমৰ সকলোতকৈ বেছি। আৰু উম আৰু তুমি জানিবলে পাই অত্যন্ত সুখী হবা যে
কোৱা
উম 'প্ৰথম বিশ্বযুদ্ধত যি এ তোমাৰ বুলেট প্ৰুফ অৰ্থাৎ তোমাৰ গুলিয়ে ভেট কৰিব নোৱাৰে যি জেকেট নিৰ্মাণ কৰা হৈছিল, সেইটো অন্য কোনো পদা নিৰ্মাণ কৰা হোৱা আছিল, সেইটো আছিল মুগা সূতা, কাৰণ মুগা সূত তা অত্যন্ত অ এক শক্তিশালী কথা। আৰু এই অত্যন্ত তোমাৰ ঘাত খহনীয়।
উম' উম'।
সেইবাবে মুগা সূতাক এ প্ৰথম বিশ্বযুদ্ধত তোমাৰ বুলেট প্ৰুফ জেকেট। ব্যৱহাৰ কৰা হৈছিলে, আৰু তুমি এতিয়া তাৰ বিষয়ে কি কব বিচাৰিবা? অঁ।
মই এতিয়া মানে তোমাৰ এইটো টপিক এই ক'ব বিচাৰিম যে। অসমৰ যোনটাক মানে অসম অসমৰ অৰ্থনীতি আৰু সাংস্কৃতিৰ ৰে-ৰে-চমৰ বহুতখিনি ভূমিকা আছে। এই ৰেচম উদ্যোগ অসমৰ অৰ্থনীতিক এক গুৰুত্বপূৰ্ণ স্থানত ঠিকা লাভ কৰিছে। এই উদ্যোগতে হাজাৰ হাজাৰ কৃষক পলু পালক সূতা প্ৰস্তুতি কাৰিয়ীয়ে আৰু তাঁত শিল্প জৰি বিশেষকৈ গ্ৰাম্য অঞ্চলৰ মহিলাসকলে ৰেচম বয়ন যাতে আত্মহনি হৈল হোৱা সুযোগ লাভ কৰিছে অস সমৰ বিহু বিবাহ নাম প্ৰসংগ অনন্য সামাজিক সাংস্কৃতিক অনুষ্ঠানত মূগা পাই এই ৰেচমৰ পৰা তৈয়াৰ কৰা বস্ত বস্ত্ৰ বিশেষ মৰ্যাদা আছে। অসমীয়া পৰিচয় আৰু ঐতিহ্যৰ লগত এই ৰাচৰ মূতপূৰ্বভাৱে জড়িত হয়।
হয়, এতিয়া আমি ৰেচমৰ অ'।
কোৱা।
না আমি এতিয়া আমি এতিয়া ৰেচমৰ কথা তোমাৰ আলোচনা কৰিছোঁ যেতিয়া আমি যদি কেনেবা এ আমি যদি তাৰ ৰেচমৰ বৰ্তমান সময়ত দেখা দিয়ে যিবোৰ সমস্যা সেই তাৰ ওপৰত যদি আমি কথা নাপাতো তেনেহ'লে এই সম্পূৰ্ণ আলোচনাটো অৰ্থহীন বুলি মই ভাবিম।
হয়।
গতিকে মই তোমাক ক'ব বিচাৰিছো যে বৰ্তমান সময়ত আমাৰ অসমৰ যি উম, উ, সূতা উৎপাদন যি ৰেচম উৎপাদন সেই অলপ অ', অত্যন্ত পৰিমাণে ক্ষতি হৈছে জলবায়ু পৰিৱৰ্ত আৰু শোৱালো খাদ্য গছৰ হ্ৰাস কাৰণ আজিকালি তোমাৰ নগৰীকৰণৰ বাবে দশ আ, বিভিন্ন ধৰণৰ অন্য তাৰ ফলত এইবিলাক গছো হ্ৰাস পাবলৈ ধৰিছে আৰু যাৰ ফলত অ', যি এইবোৰ গছে হৈছে এই পলুসকল বোৰক খাদ্য যি মূগা পলু হওঁক পাট পলু হওঁক বা এৰি পলু হওঁক সেইবোৰ খাদ্য এইবিলাক খ খাদ্য দিনক দিনে হ্ৰাস পাবলৈ ধৰিছে, ৰোগ পোকৰ আক্ৰমণ নতুন প্ৰজন্মৰ অনাগ্ৰহ বজাৰৰ মূল্য উঠা নমাৰ ফলত অহ, তোমাৰ খেতিয়কসকলে ইয়াৰ খেতি বাতি আ ইত্যাদি বিভিন্ন ধৰণৰ আণাৰ বাবে বৰ্তমান সময়ত অসমৰ যি এ পলু উৎপাদন সেয়া কমিবলৈ ধৰিছে কিন্তু আমি সেই তেনে তেনেকুৱাকে কৰিলে নহ'ব আমি তাক এ ভৱিষ্যতে এটা সুন্দৰ কৰিবলৈ হ'লে আমি তাৰ প্ৰতি জাগ জাগৰিত হ'ব লাগিব, হম।
উম। এতিয়া মই দেখিব পাওঁ যে বহুত পাঠ্যকিত এই বিষয় ওপৰত মানে তোমাৰ উল্লেখ কৰা হৈছে।
হয়, হয়।
এতিয়া মই এইটো এতিয়া মানে কাৰণ নৱ প্ৰজন্মই যাতে এই সম্পৰ্কে অধিক জানক।
হয়।
যিহেতু ই এক আমাৰ অসমৰ সম্পদ হয়।
হয় হয়।
আৰু যিহেতু অসমৰ অৰ্থনীতি আৰু সাংস্কৃতিৰ বিকাশত যথেষ্ট অৱদান আ আগবঢ়াইছে।
উম। ত মই ভাবো যে, অ উম।
অসম অসমৰ ৰেচমটো এখন ৰাজ্যখনক গৌৰৱ ঐতিহ্য শক্তিৰ অন্যতম ভিত্তি। মুগা, এৰি আৰু পাট ৰেচমে অসমৰ নাম বিশ্বত এবাৰ উজ্জ্বল কৰি তুলিছে।
হয়।
আৰু এই অমূল্য সম্পদ সংৰক্ষণ আৰু উন্নয়ন ভৱিষ্যত প্ৰজন্মলৈ আগবঢ়াই নিয়াটো আমাৰ সকলোৱে দায়িত্ব। স ঠিক পৰিকল্পনা, আধুনিক প্ৰযুক্তি আৰু সমূলি প্ৰচেষ্টা যে তে, অসম ৰেচম উদ্যোগ ভৱিষ্যতে আৰু অধিক সমৃদ্ধ হ'ব।
তাকে। আমি এই উদ্যোগ অকল কে পাঠ্যপুথিতে সী আ সীমাবদ্ধ কৰি ৰাখিব নালাগিব। আমি তাৰ প্ৰতি জাগৰিত জা জাগৃত হ'ব লাগিব আৰু যিবিলাক কা নিম্ন শ্ৰেণীৰ মানুহে তেওঁলোকক শিক্ষিত কৰিব লাগিব যে অসমৰ আহ অসমৰ ভূমি অসমৰ ৰেচমৰ বাবে অন্যতম
ইয়াত মই দেখিব পাইছো আমাৰ ৰেচম উদ্যোগৰ কিছুমান সমস্যাও দেখিবলৈ পোৱা যায়। যেনে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ হয়। পলুৰ ৰোগ হয় আৰু মৃত্যু সমস্যা, খাদ্যবোৰ খাদ্য উদ্ভৱৰ সভাৱ, আধুনিক বজাৰত নকল ৰেচমৰ প্ৰতিযোগিতা সেইটো আজ আজিকালি বহুত মানে তোমাৰ দ্ৰুতগতিত আগবাঢ়িছে।
অ হয় হয়।
উপায় ন বিবিহৰ বিধি।
উম উম তেনেকুৱাই তোমাৰ আজি তোমাৰ লগত পাতি খুব ভাল লাগিলে ৰেচমৰ কথা।
হয় আৰু অনা অনাগত দিনত আমি এনেকুৱা অসমৰ আহ অসমক, হয়।
আৰু চব এনে আমাৰ কথাবোৰ যাতে উন্নয়নমূলক হওক তাকে আশা কৰিলো। হ'ব লগ পাম তেতিয়া হ'লে ঠিক আছে, হ'ব।
হব।